হেল্ল'
অ কি খবৰ?
ভাল ভাল ভাল। তোৰ?
অ ভাল মোৰো ভাল। উম আছো ৰ এনেই অ অকমান খানা
অ অ অ কৰ'বাত গৈছিল?
অ অলপ অ অ অলপ ওলাই গৈছিলো তাৰপিছত আহিলো। এনেকে তই।
মই তো এনেই অলপ উওলাই গৈছিলো আজি তাৰপিছতে সেই আৰু তোকো দেখি ভাল লাগিলে ইমান ধুনীয়াকে হাজি।
অ এনে অকমান কাম আছিলে কিবা কিবি তাৰপাছত অলপ বজাৰৰ ফালেওঁ। গলো সেনেকে আৰু মাৰ লগতে।
অ অ অ কি কয় ইটো হৰি মইতো এনে ওচৰতে। ক'ৰবাত কেফে এখন খাবলৈ গ'লো বহুত দিন বাহিৰাও খোৱা নাই আৰু প্লাছ ওলাইও যোৱা নাই স্কুল কলেজ বন্ধ হোৱাৰ পৰা।
অ অ অ ঠিকে আছে।
কি কয় তই যে হেৰি আজি। ওলাই গ'ল এই কিবা কুৰ্তি এটা পিন্ধিছে নেকি এইটো ক'ৰ পৰা কিনিছ তই।
সেইটো মই তোৰ অনলাইন কিনা আছিলে।
অনলাইন শ্বপে অ মিনটাৰ পৰা লিংকটো দিবিচোন ব। বিৰাট ধুনীয়া লাগিছে দেই।
অ অ মই দিম ৰ মোৰ আৰু এজনী ফ্ৰেণ্ডে কৈছে কি এনেকে ভাল। ভাল লাগিছে বুলি।
অ অ মানে কুৰটিটো। দীঘল ন নে শৰ্ট।
শৰ্ট হয় বেছি দীঘল নহয় এই মানে আঁঠু ওপৰত এনেকে থাকে ধৰ।
অ অ ব্লেক কুৰটি ন। সেইকাৰণে চকু লাগিছে আৰু কলা কলাাকুৰ্টিৰ কাৰণে চকু লাগিছে ধুনীয়া অ সেইটোে সেইটোয়ে ভাল লাগিছে মিট্ৰা এনে ভালেই। মই অনলাইন বজাৰ কৰিলে ফিল্টাৰটো কৰো তাৰপাছতে কেতিয়াবা মেট্ৰিকত কৰো। চাবানাটো কেতিয়াবা কৰো চাবানাটো ৰেয়াৰ কিন্তু তাত অলপ প্ৰাচ কষ্টল হৈ যায় বেছি সেইকাৰণে সেইকাৰণে নোৱাৰি বাট। এ এ ফ্লিপকাৰ্ট মিছ' এইকেইটা লৈ এফৰ্ডেবল। মিছত কিন্তু কাপোৰ পিন্ধি। ব নোৱাৰো সেইটো ট্ৰাষ্টবল নহয়। মিছত এনে টুকটা কিবা বস্তু। টো কিনিবৰ কাৰণেই ভাল আৰু।
উম এ আজিকালি ফটো উঠিবলে বহুত লাইট ব্য্ৱহাৰ কৰা হয় ন সেনেকে। লাইট চাইটবোত মিছ।
অ লাই অ লাইট ভাল এনেকুৱা তাপ। চব লাইটিং এ নহলে। বিলাক সৰু সুৰা হম বেকৰ বস্তু। ুা যোৱা এইবিলাকে ভাল আৰু উম বাকী এনে চমি। পিত ইমান কাপোৰৰ হেৰি নাই গ্ৰেচ টো নাই সেই টোকটাক বস্তু বস্তু বিলাকৰে
ভাল অঁ
উম বাকী এনেই চিপ কাৰ্টত ভাল কিনো মই মানে যেতিয়া প্ৰথম ম আমি মই অলপ চাৰ্ভিচটো বেয়া পাইছিলো প্ৰথম কে বা বছৰ মত অলপ বেয়া লাগিছিলে বস্তু বস্তুটো অলপ বেয়া আহে কিন্তু তাৰপিছত এনে ভাল আহিলে বাৰু তেওঁৰ মানে বস্তু বস্তুটো এনেকুৱা হয় অনলাইনত বস্তু শ্বপিং কৰিলে অলপ এনেও ইছু থাকেই বস্তু মেটেৰিয়েল টো চুবলৈ নোৱাৰো প্ৰাইচ তোৰ অলপ ভয় লাগে সেনেকুৱা কাৰণে হয় হয় বাকী
মানে এতিয়া ধৰ কিছুমান ব্ৰেণ্ড থাকে সেইবোৰ ব্ৰেণ্ডৰ পৰা কিনিলে বেছি দিগদাৰ নাই কিন্তু টো একদম নাম নাথাকিলে অলপ দিগদাৰ হৈ যায়
অ অলপ ত্ৰাছ কৰিব বেয়া লাগে আৰু পইচাটো বহুত লৈ লয় ন কৰ ইছু থাকে আৰু সেইটো পাই নে অনলাইনত বাকি এনে চাবানৰ নতুন নতুন এ ব্লেক চেল ব্লেক চেল কিবা কিবি লাগে ন ফ্ৰাইডে ব্লেক চেল কিবা কিবি এবাৰ ৰিচেণ্ট লাগিছে ইমান কম দামত বস্তু বিলাক দিলে কিন্তু অ উম নাই নাই নাহে নাহে কিবা সেইটো কাৰণে ভাল লাগে অনলাইন বস্তুতটো কিন্তু মেইন কথা হয় অনলাইনত সেইটোয়ে অলপ বস্তুৰ চাইজৰ ইফাল সফাল ইফাল প্ৰাইচ বিলাকৰ এইটোও অলপ ইফাল স ইফাল হয়
অ আৰু চব বস্তু মানে বিশ্বাস কৰি লব নোৱাৰি কাৰণ কিছুমান মটেৰিয়েল ঠিক নাহে বাকী
উম সেইটো কাৰণে অলপ প্ৰব্লেম আৰু মইতো এনে প্ৰিফাৰ কৰো আন অনলাইন হেৰি বজাৰতকে মানুহে নিজে গৈ মানে ফিজিকেলি হাই বস্তুটো চুই লাৰি কি দিগদাৰি চালে অলপ কাম আহে বস্তু বস্তু বিলাক ভাল লাগে আৰু ভালকে চ দিব পাৰি সেইটো ভাল আৰু মেইন কথা কি? কেতিয়াবা তোৰ এনেকে অফলাইন কৰিল কেতিয়াবা দোকানী বিলাক বদমা চ গিলে ফটা কাপোৰৰে কেতিাবা দি দি এনেকুৱা টাইপ
উম এইবোৰতো আছেই আৰু মানে অনলাইন ক গ'লে প নাইবা মুখত লগোৱা এইবোৰ বস্তু কিনিব ভাল কাৰণ বহুত কিবা কিবি অফাৰ চলি থাকে দামো কমত। থাকে। কিন্তু কাপোৰত মানে বিশ্বাস কৰিব নোৱাৰি।
কাপোৰ নোৱাৰি মানে সেই মুখত কচমেটিক আমাৰ ছোৱালী মানুহ লিপষ্টিক চিপষ্টিক কিনিবলৈ ভাল হয়। আৰু
ভাল আৰু মানে ক্ৰীম চিম ধৰ ছানস্ক্ৰিনে হওক এইবোৰ বহুত ভাল বহুত
উম উম উম উম উম সেইবিলাক বস্তু বহুত ভালেখিনি কবলেটো ভাল হেল্ল' হেল্ল' অ অ অ অকমান ফাটি আহিছে তো ভইচটো অ এই অ অলপ ভাই ভইচজটো ফাটি আহিছে ৰ হেল্ল' শুনিছ অ অ এতিয়া শুনি আছো শুনি শুনি আছো শুনি আছো। অ তাক সেয়হে আৰু অনলাইন মানে আনে আনেও আৰু অফলাইন শ্বপিংবিলাক কৰি বস্তুটো ভাল লাগে ফূৰ্তি হয় মানুহজানো লগ পায় বস্তুবিলাক বেছিকেও দেখা পায়। আৰু এইটো ভাল লাগিলে সেইটোও কিবা এটা বেলেগ এটা কিনি আনি দিবপাৰি লগতে মন কৰিলে এ অনলাইনে এনে বস্তুতো সুবিধা হৈছে বাহিৰৰ এ বস্তু বস্তু বিলাক ইয়ালে আহিছে আমাৰ বস্তু বিলাক বাহিৰলে গৈছে এনেকুৱা সুবিধা হয়।
সেইটোয়ে আৰু এইটো কি বুলি কয় অলপ দিন আগতে যে তই এটা বেগ লৈছিলে বহুত ধুনীয়া লাগিছিলে সেইটো মোক লিংকটো দিছিলি চাগে
অ অ দিছিলো দিছিলো।
সেইটো বেগতটো বহুত ভাল লাগিছে মানে। প্ৰাইজ
অ অ বহুত মানে ভালে খিনি বস্তু বেগতটো আতিব মানে
অ, উম উম ভাল হয়, মই যিমানখিনি চালো মানে মিন্ট্ৰাৰ বস্তুতটো বেছি ভাল, অলপ ফ্লপ কাটতকে কিছুমান বস্তু ফ্লিপকাৰ্টো ভাল কিবা কাপোৰ চাপোৰৰ ক্ষেত্ৰত মিন্ত্ৰটো অলপ বিশ্বাস কৰিব পাৰি আৰু
অ পাৰি পাৰি পাৰি বিশ্বাস কৰিব তাত পাৰি। আৰু হেৰি আকৌ কেতিয়াবা তোৰ এই অনলাইনত এই মাহি পইচাৰ কেতিয়াবা অনলাইন কৰিলে সেইটো ট্ৰান‌ কি কয় এইটো ট্ৰানজেকচনত কিবা প্ৰব্লেম হৈ যায়।
অ আকৌ বস্তুতো কেতিয়াবা আহিয়ে নাপায় নহয়। মই নকৰোয়ে সেইটো কাম, মই চব মানে আহিলে পইচা দিয়া কেচ অন ডেলিভাৰী কৰি ৰাখি দিওঁ
উম উম ময়ো কেচ অন ডেলিভাৰীয়ে পিফাৰ কৰো আৰু হলে অলে ইছ্যু দেখাই বাৰু কেতিয়াবা টো প্ৰব্লেম হয় অনলাইনত বাকী এনে ঠিকেই অনলাইন বস্তুটো আজিকালি চবৰে কাৰণে সুবিধা হৈছে আৰু কিনিব পৰা যা পুতুককে হেৰি নকৰিলেও সেইটো কাৰণে ভাল আৰু মেইন আজিকালি বহুত হেৰি হৈছে নহয় অনলাইন বজাৰতকেটো চিফটিং ষ্টৰ বিলাক বহুত হৈছে
অ বহুত বাঢ়িছে আৰু ফেঞ্চি বজাৰতো গ'লে এনেকে দেখা পাও মানে বহুত ধুনীয়া ধুনীয়া বস্তু কিছুমান কমতে পায়।
উম উম ফেঞ্চি বজাৰ লগতে এইটো তোৰ এইফালে ওলাইছে বৈশিষ্টৰ এফালে কি বুলি কয় জানো জেগা খিনি পাহৰিলো।
অ অ শুনিছিলো ভালকে ময়ো নাজানো বাৰু নামটো তাতেও বজাৰ দিছে নেকি
তাতে ধেৰ মানে চিফতিং ষ্টৰ ময়ো সেই ইনষ্টাগ্ৰামৰ ৰিলচ তেনেকে
অ মই গম পোৱা নাই।
উম তা
আকৌ আজি দেখিছো কি হেৰি তোৰ কোনোবা এখন হোটেলত এনেকে মানে বহুত। বেলেগ বেলেগ জেগাত বস্তু আহিব আৰু তা তে মানে চেল লাগিব চুলিনত নেকি।
অ অ আচ্ছা আচ্ছা অ অ অ ভালেই কিন্তু এই কেতিয়াবা বেয়াহে এনেকুৱা থ্ৰেটিং বস্তু বিলাক।
সেইটোয়ে সেইটোয়ে মানে নিজে বহুত চাই চিতিহে লব লাগিব, এনেকে
বহুত - বহুত চাব লাগে সেইটোৱে আৰু। তাতছেতো বেতাৰ সেইকাৰণে অনলাইন এনে কেতিয়াবা প্ৰিফাৰ কৰি দিওঁ আৰু। সেইকাৰণে বেছি
সেইটোৱে। অনলাইন এতিয়া কিছুমান বস্তু ৰিটাৰ্ণ কৰিবও সুবি ধা। ঘূৰাই পঠিয়াব এনেকে ভাল হয়।
উম-উম-উম। সেইটো- সেই অলপ কাষ্টমাৰ হেৰি কেয়াৰটো বা সেনেকুৱা ত ইছ্যুতটো লাগে আৰু অলপ ট্ৰা ৰ সেইটো থাকিব লাগে। সেইটোৱে কথা হয়।
বাকী ভাত-চাত বনোৱা হ'ল নে নাই?
অ' ভাত-চাত চব বনোৱা হ'ল। এতিয়া জাষ্ট খাব লাগে আৰু। তই এনে অনলাইনত কি কি শ্ব পিং কৰ?
মই অনলাইনত বেছিভাগ ধৰ চেম্পু নাই বা এইবোৰ মুখত লগোৱা-মেলা বস্তু, ফেচৱাছ-চেচৱাছ এইবোৰ কিনো। কাপোৰ তে কিনো কিছুমান। কিন্তু কম আৰু মানে। আৰু মই এটা বস্তু যে অনলাইনত একদম নিকিনোঁ। সেইটো হৈছে মেক-আপ। কাৰণ মানে বস্তুবোৰ বহুত বেলেগ আহে। কিবা এটা অৰ্ডাৰ কৰোঁ, কিবা এটা আহি পায়গে। আকৌ ঘূৰাইও দিব নোৱাৰোঁ।
ভঙা আইশ্বেদো কিবা-কিবি আহি
অ'। আৰু ইমান চব কালাৰ মানে লিপষ্টিকৰ নিমিলে ন'? কিবা এটা দিওঁ ভাবি, কিবা বেলেগহে আহি পায় আকৌ।
উম, মুখৰ চেটটোৰ লগত কেতিয়াবা নিমিলে। বেয়া আহে। সেইটোৱে ইচ্যু হয় অন- হেৰিত মেক-আপৰ বস্তু। সেইটো কাৰণে আৰু। মই এনে অনলাইনতো হেৰিয়ে কিনো আৰু, এইবিলাক অ' কেতিয়াবা দেখুৱাইচোন মই, কেতিয়াবা এইবিলাক কাপোৰ-চা বোৰ কিনা কাপোৰ টুকটাক কিনো। বেছি নহয় বাৰু। কাপোৰ এনে কিনিলে কিন্তু মই চাবানাৰ পৰাই কাপ বোৰ কিনো। কাপোৰ চাবানাৰ পৰা ল'ব পাৰি। ভাল হয় তাত। কুৰ্তি কিছুমান এনে মোৰতো মষ্ট অফ দা কুৰ্তি মই চিলাইছোৱে, ক'ব গ'লে। এ মানে পচন্দ নহয়। কেতিয়াবা চাইজ নিমিলে এনে কিন্তু অনলাইন কিনিছিলো দুটামান
কিছুমান কুৰ্তি কিন্তু বহুত ধুনীয়া পিন্ধ মোৰ একদম ডাইৰেক্ট এতিয়া মনত পৰা নাই
উম উম উম অ আৰু কেতিয়াবা হেৰি মায়ো ত অ আৰু মাৰ মায়ও কেতিয়াবা অনলাইনত কূুৰ্তি চূুৰ্তি কিনে ফ্লিপকাৰ্টৰ পৰা কন্ধিছিলে দুটামান কটন কুুৰ্তি ভাল আছিলে কাপোৰ চাপোৰ বিলাকে ক বাকী এনেই তই কি কৰি টো হেৰি কলেজৰ ইউনিফৰ্ম কলেজৰ ইউনিফৰ্মৰ এটা হেৰি দেখিছিলো ছোৱালী এজনে কিবা বগা হেৰি পিন্ধিছে সেইটো তাই মোক সুধিছে সেইটো বোলে অনলাইনত কিনিছে বোলে তাই
অ সেইটো এটা পাই কিন্তু দেই মই এটা মিন্ট্ৰাৰ পৰা কিনিছিলো হ'ল বহুত এতিয়া পুৰণাই হল কুৰটি তো সেইটো মই মিন্তা কিনিছিলোঁ, ফিটিং বৰ বেছি ভাল নহয় কিন্তু চলি যায় আৰু মানে কিবা
অ ফিটিং অ অ ফিটিংটো বাৰু এনেইতো হেৰিতে কৰিব পাৰি অ ফিটিং টো ওচৰে দৰ্জিৰ পৰা অলপ কটাই সেইটো কৰাবকে পাৰি মোৰতো এনে হেৰি নহয় আৰু এ পুতুকে আৰু সেইটোয়ে মেইন প্ৰবলেম চাইজৰ বহুত প্ৰবলেম হয়
চাইদ ৰ বহুত প্ৰব্লেম হয় অ মানে তোৰ কিবা দিও কিবাহে আহি পায় আকৌ ৰিটাৰ্নো কৰিব নোৱাৰো
উম উম সেইটোয়ে সেনেকুৱা ৰিছু হৈ থাকে এইটো অনলাইন অলপ ঠিক কৰিলে ভাল আৰু কিছুমান হেৰি মোৰ এনেকা ত ভাবো যে কেতিয়াবা অনলাইন সেই মানুহ বিলাকে অলপ কামটো হেৰি কৰি দে নেকি বেয়া তেতিয়া বেয়া বস্তু দি দিয়ে বা ন
সেইটোও লাগে খেলি মেলি কিবা এটা কৰে মানে মাজৰ হেৰি খিনি কাম খিনি
উম কাম খিনি কিবা এটা কৰে কৰে সেইটো মোৰ অনুভৱ হয় কেতিয়াবা কৰি দিয়ে আৰু তাকে আৰু সেইবিলাকে অ দে সেইটোৱে আৰু ঠিক আছে দে পিছে
দে তেতিয়াহ'লে কেতিয়াবা ফোন কৰিবি
কৰিম কৰিম কৰিম ঠিক আছে দে উম উম উম দে উম